ঘৰ
হেল্ল'?
হেল হেল্ল' কি খবৰ?
কি খবৰ?
আছো ভালে, তোমাৰ?
ভালে, তোমাৰ ভাল ন?
আছো আছো ভালে আছো, কি কি কৰিলা আজি?
আজি ৰাতিপুৱা উঠিলো আৰু সাৰ পাই অহ, কেতিয়াবা চাহ খালো, গা পা ধুলো। চব ওলাই গ'লো তাকে আৰু গৰম বন্ধ আৰু কি কৰিম ন?
সেইটোৱে আৰু উম উম। নাই মই আজি ৰুমতে আৰু এনেই আৰু পঢ়া পাতি কৰি আছোঁ আৰু সেয়ে।
অ।
অঁ।
পিছে এনে কি কৰি আছে এতিয়া?
এতিয়া এনেই আৰু অকণমান ফোনটো উলিয়াই লৈ চাই আছিলোঁ। উম। বাকী পিছে, গৰমৰ বন্ধত হেৰি কি কয় এইবাৰ গোৱাৰ এটা প্লেন কৰিছিলোঁ।
গৱা?
অঁ।
বা! ভাল ভাল যাব পাৰি।
ভাবিছোঁ যাম বুলি লগৰ লগত।
অ'।
অলপ ফূৰ্তি কৰিম আৰু সেনেকে। হা, হা, আমি? আমি দহ-পোন্ধৰজনমান যাম আৰু।
অ', অ'।
উম।
পিছত তোমাৰ কেনে কয়, এ তাৰিখ ঠিক হ'ল?
তাৰিখটো ঠিক হ'ল বাৰু। আ এইটো মাহৰ পোন্ধৰ-ষোল্ল মানত যাম আৰু।
অ', ভাল-ভাল। যাব লাগে। গ'ৱাতটো বহুত ভাল ন, চাবলৈ, যাবলৈ আৰু ভাল বহুত।
সেইটোৱে সাগৰৰ পাৰত আৰু। উম।
উম, আৰু ওচৰত কিমান ঘূৰিবা তুমি
সেইটোৱেতো কিমান আৰু এই ইয়াতে থাকিম আৰু উত্তৰ-পূৰ্বাঞ্চলতে থা-থাকিম। অলপ বাহিৰতো যাব লাগে। উম। আ তুমি ক'ত যাবা?
মই যাম এইবাৰ, মই ভাবিছো শিমলা চাইডতে যাওঁ নেকি এইবাৰ। লগৰবোৰ যাব চাগে, কৈ আছে।
উম।
মোৰতো ঘৰত বাইশ-একৈশ তাৰিখে যাম
উম, উম, ঠিকে আছে। উত্তৰাখণ্ডৰ পিনেও যাব পাৰা, ভাল হয়।
উম।
চিমলা ছাইডে গ'লে সেইফালেও আ গৈ আহিব পাৰা।
জেগাতটো ভালেই এতিয়া গোটেইখোপা ওলালেহে।
উম।
কোনো বা যায়। কোনোবা কৈ যাম বুলি পিছত মানা কৰি দিয়ে তেনেকুৱা হৈ যায় ন।
উম, জৰ
এ ইয়াত ঠিক কৰিব লাগিব পাছত ঠিক কৰিব লাগিব ন, প্ৰথমতে যে কোন যায় কোন নাযায়
হেতুৱে
পোৱা নাই পইচা আৰু বাইশ তাৰিখ বাইশ ত্ৰিছ তাৰিখে ওলাম বুলি।
অ', ঠিকে আছে। এইপিনে যদি হেৰি এনে চাউথৰ পিনে যাব খোজা তেতিয়াহ'লে অ'তি যাব পাৰা। অ'তি পিনে আৰু বহুত ধুনীয়া জেগা হয়।
হয়, হয়। তাকেই ভাবিছোতিটো ঠিক হোৱা নাই জগা, চিমলা চিমলা পিনে যাম বুলি ভাবিছো।
অ', পইচাটোতো একেই যাব, ত সেইটোৱেই আৰু। উম। মই মানে কম আৰু অ'তি-অ'তি গ'লে আৰু বেছি ভাল হ'ব মানে। উম।
দিয়া দেখো আৰু। পিছত বতৰ কেনেকুৱা হয় তোমাৰ পিনে?
আজি অকণ অকণ ডাৱৰীয়া আৰু ইমানো বেছি ৰ'দ নাই, ইমানো বেছি হেৰি নাই আৰু।
মোৰ পিনে এনেকুৱাই আৰু ইমান গৰমো দিয়া নাই ইমান ঠাণ্ডাও
অঁ, অঁ সেইটোৱে আৰু ওঁ চলি আছে মাজতে।
কালি কি কৰিলা? যোৱা ৰাতি।
কলিটো একুৱে সেনেকুৱা বি শেষ একো কৰা নাই। পৰীক্ষা আছিলে পৰীক্ষা দি আহি ৰুমতে আৰু সো
পিছে পঢ়া-শুনা ভালেই চলিছে ন'?
উম, চলি আছে আৰু।
মই কি কম এইয়া মোবাইল চাই চাই দিন কটাব লগা হৈছে।
উম, উম। বেলেগ কৰিবলগীয়া নাই যে, উম। সেইটোৱে।
মোবাইল চাই চাই দিন কটাই আছোঁ।
উম, সেইটোৱেটো।
ৰাতিপুৱা পৰা আবলিলৈকে পুৰা দিন মোবাইল চোৱা দশ, এঘাৰ ঘন্টা।
অঁ, অঁ।
আৰু কামোৰটো নাই ন' কি কৰিব পাৰিম আৰু? ফুৰিব যাবলৈ মন আছে গোটেইগাল ওলালেহে যাব পাৰিম। আকলেটো যাব নোৱাৰে ন'?
উম, সেইটোৱেটো। গ'লেহে আৰু গোটেইবোল আ গোটেইবিলাকৰ কিছুমানৰ আৰু প্ৰব্লেমো থাকে।
উম।
আধা-আধি মানে, ঘৰৰ মানুহে যাব নিদিয়ে সেনেকুৱা আৰু। কিছুমানৰ যাব মন গ'লেও পইচাৰ প্ৰব্লেম, পইচাৰ অসুবিধা থাকে। সেনেকুৱা আৰু এতিয়া সেইবোৰে আৰু। এতিয়া আমাৰ কি কি আৰু হাঁহ্, ছাত্ৰৰ জীৱনত আছো যে সেইটো কাৰণে আৰু।
হয়।
পইচা-পাতি নাই যে হাতত নিজৰ।
এ এনে ধৰণৰ ছাত্ৰ, ছাত্ৰ জীৱনটো বহুত ভাল এটাৰ কাৰণত। ইমান একো ইমান একো তোমাৰ আঁ যো হেঁচা নোপোৱা ন'? মানসিক ভাৱে ইমান কষ্টও নহয় তুমি অকল পঢ়িবহে লাগে। পঢ়া-শুনাত ভালকে ধ্যান দিলে তোমাৰ খুলি যায়। ঘৰৰ মানুহে হেল্প আঁ ঘৰৰ মানুহে সহায় কৰে ন' ভালকে।
উম, উম উম।
মইতো ভাৱো তোমাৰ ছাত্ৰ জীৱন বহুত ভাল।
অঁ, হয় বাৰু।
কাম কৰিতো আমি আমিতো কাম কৰি পঢ়া নাই ন'। আমিতো পঢ়া শুনা কৰি পেলাইহে কৰি আছোঁ। কিন্তু আমি এ জি এল ওলায় এতিয়া পঢ়া-শুনা কৰিবলৈ মন নাযায়। কাম কৰি তোমাক কি কৰাব।
অঁ। কিন্তু ঘৰৰ পৰা আৰু কিমান পইচা খুজি থাকিম। এতিয়া মানে, সেইটোও এটা বেয়া লাগে।
উম, সেইটোতো হয় কিন্তু আৰু পঢ়িব কি টাইম নোপোৱা ছাত্ৰ জীৱনটো একো কৰিবও নোৱাৰিম নহয় কিবা কৰি পেলাই কাম কৰি টেন টকা পাওঁহে।
উম সেইটোৱে সেইটোৱে। মানে ক'ব গ'লে আগৰ মানুহ
মই মোৰো কনফাৰ্ম হোৱা নাই মই কোন পিনে যাওঁ
অঁ
অকমান অকণমান জলদি আহিবা। ধৰা ক'বাত টকা ল তাকে আৰু। নহ'লেটো যাব পাৰিবই।
উম উম উম কালি এখন হোটেলত গ'লো মানে বৰলুইত নামৰ।
উম
বহুত ভাল আছিলে জানা থালি বহুত ভাল ধুনীয়া থালি পায় মানে খাবৰ কাৰণে। মানে অসমীয়া হেৰি। থালি খাবৰ কাৰণে বহুত ভাল কেতিয়াবা এই প এপিনে আহিলে তাত যাব পাৰা খাবৰ কাৰণে।
উম
উম
তাকে মই আজি ভাবি আছো গুৱাহাটী পিনে যাওঁ চাগে?
উম অ
মানে মোৰ এতিয়া মানে হোৱা নাই যাওঁ নে নাযাও। কিন্তু যাবলে অকমান আছে উৎসাহ আজি যাও নেকি? কি আবেলি সময়ত ওলালে ৰাতিকে পাম চাগে।
সেইটো হয় বাৰু এতিয়া দেখোন বাজিলেই।
দাদাহঁতৰ লগত যাম বুলি ভাবিছো দাদা দাদা আহিব ন দাদাৰ লগত তাৰ পিছত গৈ পেলাই অকণমান চাই পিনে আহিম। গৰম বন্ধত কিমান ঘৰত থাকিম। এ গাঁৱতহে আছো ন যাওঁ বুলি ভাবিছোঁ। চহৰৰ পিনে আৰু দাদা দাদা আজি আহিব বুলি কৈছে।
অঁ
অকে
আহিলে যাব পাৰা।
হয় হয় লগৰ এজন আছে গুৱাহাটীতে এয়া তাক কৈছিলো আৰু। কালি কৈছিলো আহিবা বুলি।
অঁ আচ্ছা লগৰজনে কি ক'লে?
লগৰ জনে কৈছে অ আহিম। কিন্তু মানে অকমান সেইও মানে অকমান অসুবিধা হয় আৰু পুৰা দিনটো মানে থাকিলে আৰু। কৈছে আৰু হ'ব মই চাম আহিলে মোক কবা জনাবা মোক।
অঁ অঁ সুবিধা অসুবিধা থাকে ন মানুহৰো।
অ অসুবিধা সুবিধা চাই ল'ব লাগিব ন। সিওতো হৈ থাকিব পাৰে তাকে পিছত ভাবিছোঁ নাই নামাতোয়ে নেকি সি
উম তাকে।
উম পিছে কোৱা তোমাৰ লগৰবোৰৰ খবৰ
আছে সবেই নিজৰ নিজৰ ঘৰতে আছে এতিয়া।
তুমি ক'ত আছা এতিয়া চহৰত নে গাঁৱত?
চহৰতে আছোঁ বৰ্তমান।
চহৰতে আছা ন ভাল ভাল চহৰত যিমান কিমান ভাল নহয় গাঁৱৰ নিচিনা।
সেইটোৱে সেইটোৱে।
উমঁ গাঁৱত যি আৰাম বা গাঁৱত যি ভাল লাগে ন হেইয়টো চহৰত কেতিয়াও পাব নোৱাৰি।
সেইটো হয় বাৰু।
গাঁৱৰ চহৰৰ মানুহৰ কিবা হ'লে ওচৰে পাজৰেৰ মানুহো গম নাপায় তাই কি হৈছে গাঁৱতটো হ'লে চবে গম পায় ন গাঁৱৰ কাৰ কি হৈছে। মিল মিলটো বহুত মিল মিলটো বহুত আৰু গৰম চেনেহটো বহুত।
হেইতোয়ে চহৰত সকলোৱে নিজৰ নিজৰ কামতে ব্যস্ত থাকে।
যাম নেকি।
অঁ। যদি- গাঁৱত উপাৰ্জন ক্ষমতাটো আছে তেনেহ'লে যাব পাৰা কাৰণ উপাৰ্জনতো কৰিব
গাঁৱত গাঁৱত এটা বস্তু ভাল ধৰা উৎসৱ পাৰ্বণ জীৱন আছে ধক বিহুতে হওঁক। হয়ঁ মানুহ পৰিয়ালৰ মানুহে একলগ হৈ পেলাই পিঠা বনাই। হয় নে নহয় চাউল খুন্দে বহুত ভাল লাগে ন চাই পেলাইটো মানে। অকমান মৰম লাগে চাবলৈ।
উমঁ উমঁ উমঁ।
এহ এ গাড়ীত এনে চহৰতটো তেনেকুৱা নহয় ন। চহৰত মানুহে বিহু আছে বুলি উদযাপন- কৰে আৰু কিন্তু যিহেতু গাঁৱত যি ভাল লাগে বিহুত বা যিকোনো উৎসৱ হওঁক এইটো উৎসৱৰ মানে মুহূৰ্ততো গাওঁৰ আজিকালি চহৰত নাই।
হয়ঁ বাৰু।
উমঁ।
মানে চহৰত চবেই নিজৰ নিজৰ মাজতে ব্যস্ত থাকে মানে ওলাই গ'লেও মানে সেই আগৰ নিচি নিচিনা যিটো মুকলি বিহু এটা হয় সেইটো মানে সেইটোৰ নিচিনা নাই আগতে মুকলি বিহু মানে গচৰ তলত হৈছিলে। আজিকালি মানে হেৰিত হয় আৰু।
হয়। এ মই লাহে লাহে ভাবি আছো আৰু লাহে লাহে চহৰৰ পৰা গাঁৱত আহি যাওঁ নেকি? অ নাই গাঁৱত এক কেইদিনমান ধই ৰখি আছো ন গাঁৱত। লাগিছে মই গাঁৱত বহুত ভাল, বহুত সুবিধা বহুত ভাল বতৰো ভাল হৈ থাকে, তোমাৰ ইয়াত গাঁৱত মানে পৰিৱেশটো বহুত ভাল ন? প্ৰকৃতিক সৌন্দৰ্যোগ্যতা থাকিব লগাব পাৰি ন, সে দিছো, তুমি কি কোৱা, গাঁৱৰ গাও ভাল নে চহৰ বেছি ভাল?
উম গাঁৱে ভাল বুলি ক'ম চহৰটো মানে- জীৱিকাৰ কাৰণে ভাল, গাঁওখন মানে তাত- আ, বাস কৰিবৰ কাৰণে ভাল।
উম, হয় হয়। দিয়া, কথা পাতি ভাল লাগিলে, হ'ব দিয়া। ৰাখিছো হা।